হয়।
হয়, নমস্কাৰ। হেল্ল'?
হয়, হেল্ল'?
অ', নমস্কাৰ।
নমস্কাৰ।
অ', কেনেকুৱা খবৰ খাতি?
অ'। হয়, মোৰ খবৰ খাতি বৰ্তমান ভালেই, আপোনাৰ?
মই আছোঁ বাৰু যেনে তেনে জীয়াই পেলাই, যেনে তেনে জীয়াই নহয় ভাল বুলিয়ে ক'ব লাগিব বাৰু। যেনে তেনে জীয়াইটো মানে মানুহে কৈ থকাৰ কাৰণে, মুখতে আহি গ'ল, বাকী মোৰ খবৰ ভালেই।
হয়, হয়, হয়।
হয়, এতিয়া কিবা কাম-কাজৰ লগত জড়িত হৈ থকা হৈছেনে, নাই এনেই থকা হৈছে?
নাই এতিয়া অলপ মই পথাৰৰ পৰা আহি অলপ জিৰণি লৈছো।
হয়। ময়ো সেই পথাৰৰ পৰাই আহিছোঁ বাৰু বৰ্তমান, শুনা পোৱা হৈছে নহয় কথাবোৰ?
হয়, হয়, হয়, হয়।
অ', পথাৰ আহিলো আমাৰ ইয়াত মানে বৰ্তমানো সেই যোনবোৰ পাৰম্পৰিক তাহানি দিনৰ পৰা চলি অহা পাৰম্পৰিক পদ্ধতি সেইবোৰ পদ্ধতিৰ দ্বাৰাই খেতি বাতি কৰা হয়, ঠিক সেইটোকে অনুকৰণ কৰি পেলাই ময়ো গৰুৰেই হাল-চাল বায় মি হাল বালোঁ আৰু লাহতি পানী সিচিলোঁ। তাৰ পৰাৰা কঠীয়া-চঠীয়া সিঁচি মেলি কঠীয়া-চঠীয়া মানে উঠালোঁ আৰু। কঠীয়া সেই উঠাই মেলি এতিয়া অকণমান ৰেষ্ট ল'বলৈ আহিছোঁ, আকৌ অলপ পিছত আকৌ যাম সেই ভূঁইখিনি ৰুবলৈ।
হয়, হয়।
তাত কেনেকুৱা এতিয়া খেতি বাতি পথাৰত? পানী চানী আছেনে নে পানী বেছি হৈছে নে খৰাং হৈছেনে কেনেকুৱা?
হয়। উম, যিহেটো কালি ৰাতি অলপ বৰষুণ দিছিলে। সেয়েহে পানীতটো ইমান কমিও থকা নাই, আৰু বেছি বাঢ়িও থকা নাই।
হয়, মানে খেতিৰ বাবে এটা উপযোগী পৰিৱেশৰ সৃষ্টি হৈছে আৰু তাত হয়। হয় আৰু আমাৰ ইয়াত যোনখিনি পানী হয়, বাঁহনী পানী বা বাহিৰ অহা সেই নদীৰ পানীখিনি। এই পানী খিনিয়ে মানে আমাৰ কৃষি ক্ষেত্ৰখনত যথেষ্টখিনি সহায়ো কেতিয়াবা, কেতিয়াবা আগবঢ়ায় কাৰণ আমি চাবলৈ গ'লে আমাৰ সেই মাটিখিনি ইমান দ মাটি হৈ থকা নাই, অতীতত যেনেকুৱা দ মাটি আছিলে। তেতিয়া মাটিখিনিৰ মানে পৃষ্ঠভাগ যথেষ্টখিনি বাম হৈ পৰিছে, আৰু সেই বাম মাটিখিনিত কি হ'য় মানে প্ৰতিবছৰে খেতি কৰি থকাৰ ফলত, এইবছৰৰ পিছত স বছৰ মাটিৰ উৰ্বৰতাটো দিনক দিনে হ্ৰাস পাই যায়, তাৰ ফলত যদি এনেকুৱা বাঁহৰিনি পানী আহি কেতিয়াবা সেই মাটি বিলাকত সেই পানীৰ পৰশটো পেলাব পাৰে তেতিয়া তাত সেই মাটিৰ উৰ্বৰতাটো, সেই বাঢ়ি অহা পানীখিনি পুনৰ লৈ আনে, মানে পলহকে পলহকে ধৰি বিভিন্ন ধৰণৰ সাৰ চাৰ মানে সেউটি অহা পানীখিনিৰ ফলত সেই মাটিখিনিয়ে পাই যায়, ফলত মানে সেই কৃষি ক্ষেত্ৰখনত শস্যৰ গুণাগুণ বৃদ্ধি পায়।
হয় হয়।
হয়। বাকী এনেই এতিয়া কি, কি খেতি লগোৱা হৈছে, মানে কি কি ধান, কঠীয়াটো
হয় আপোনাৰ আমাৰ ইয়াত, লাচিত হয় হয়, যিকোনো বৰা হয়, বৰা, খেতি কৰা হয়।
অ', হয় হয়। বৰা ধানটোতো আমাৰ অসমীয়া মানুহখিনিৰ কাৰণে মানে এটা বহুত জৰুৰী এটা ধান বুলি মই ক'ব লাগিব কাৰণ আমাৰ কৃষিটো হৈছে, কৃষি কৃষিৰ লগত জড়িত উৎসৱ কিছুমান হৈছে বিহু, বিহু এটা কৃষি, কৃষিভিত্তিক উৎসৱ ঠিক তেনেদৰে মাঘৰ বিহু আমি জানো প্ৰতিটো বিহুত তে আমাৰ পিঠা পনা কিছুমান বনোৱা হয়, পিঠা পনা সেই তৈয়াৰ কৰা হয় সেই সকলোবোৰ পিঠা বনাই প্ৰায় ভাগেই মানে সেই বৰা চাউলৰ পৰাই বনোৱা হয়, গতিকে আমি এইটো সময়তে যদি সেই হাওঁণ পথাৰখনত বৰা ধানৰ খেতিটো নক কৰোঁ বা আমি ব্যৱসায়ী, ব্যৱসায়িক প্ৰতিষ্ঠানৰ ফালে মানে ব্যৱসায় মূল্যলৈও বেছি লৈ যাওঁ খেতিটো, তেতিয়া আমাৰ বৰা চাউলৰ পৰিমাণটো কমি যাব, আৰু আমাৰ এই কৃষিৰ লগত জড়িত যোনখিনি মানে শস্য সেইখিনি উৎপাদন নহ'ব ফলত আমাৰ মানে, পিঠা পনা বনোৱাতটো অলপ অসুবিধা হ'ব আৰু।
হয় হয়।
উম। বাকী আৰু এনেই কিবা ভবা হৈছে নেকি ভৱিষ্যতলৈ খেতি বাতি কিবা বেলেগ কৰিম বুলি বা খেতি বাতি নকৰোঁ মই বেলেগ কিবা ব্যৱসায়হে কৰিম বুলি বা বেলেগ কিবা চাকৰিৰ প্ৰস্তুতিহে চলাম বুলি, এনেকুৱা কিবা পৰিকল্পনা আছে নেকি ভৱিষ্যতৰ?
হয়, পঢ়া শুনাতটো অলপ কৰিলে, চাকৰি মানে অলপ থকাতো সম্ভাৱনাটো আছে, তথাপিও খেতিতটো নকৰিলে কি হ'ব আজিকালি, আমাৰ অসমীয়া সংস্কৃতিৰ মানুহৰ খেতিটয়ে সকলোতকৈ গুৰুত্বপূৰ্ণ।
হয়।
হয়।
খেতিটো মানে এতিয়াৰ বস্তু নহয়, খেতিটো একেবাৰে পৌৰাণিক দিনৰ এটা প্ৰথা আমি যদি আদিম যুগলৈ চাওঁ, আদিম যুগত যেনেকৈ মানুহবিলাক গোহাত বসবাস কৰিছিলে তেতিয়া তেওঁলোকে চিকাৰ কৰি পেলাই খাইছিলে, তাৰপিছত তেওঁলোকৰ মানে যোনটো কি বুলি ক'ম ক্ৰম বিকা হ'ল, বিকাশ হ'ল। বিকাশ সাধন হৈ সিহঁতি চিকাৰৰ পৰা লাহে, লাহে সেই চিকাৰৰ বস্তুখিনি সঞ্চয় কৰিবলৈ শিকিলে। তাৰপিছত তেওঁলোকে খেতি-বাতি উৎপন্ন কৰিলে। মানে অতীতৰ পৰা বৰ্তমানলৈকে কৃষি কাৰ্যটো আমাৰ সমাজত বা মানৱ জীৱনত এটা বহুত মানে প্ৰয়োজনীয় বস্তু, সেয়ে কৃষি-কাৰ্য নহ'লে মানে মানুহ, মানুহৰ জাতিটোয়ে নাথাকিব। কিন্তু, তাৰ লগতে আৰু এটা কথা বৰ্তমান সময়ত হৈ গৈছে, আমাৰ কৃষি খেতিৰ লগত আমাৰ অসমীয়া মানে খেতিৰ লগত ইমান বেছি পৰিমাণে উম, যোনটো বৃত্তীয় দিশ, বৃত্তীয় দিশ। শৰ, পৰা ইমান বেছি পৰিমাণে মানে তেওঁলোক লাভান্বিত নহয়, যিমানটো পৰিমাণৰ পইচা তেওঁলোকে পাব লাগিছিল, সিমানটো পৰিমাণৰ পইচাটো নাপায়, সেয়েহে হয় টো, ক'ৰবাত নহয়, ক'ৰবাত সেই খেতি প্ৰথাটো বা কৃষি- কাৰ্যটো পিছ পৰি ৰৈ গৈছে বুলি মই ভাবো।
হয়, হয়, সেইটো আপুনি ঠিকেই ভাবিছে।
হয়। কাৰণটো কি? মানে অসমীয়া আমাৰ যোনখিনি এতিয়া নতুনকৈ উঠি অহা প্ৰজন্ম, তেওঁলোক লাহে, লাহে শিক্ষিত হৈছে, শি ক্ষিত হৈ পেলাই এনেকুৱা হৈ গৈছে যে, শিক্ষিত লোকসকলে কেতিয়াও খেতি-বাতি ৰ লগত জড়িত হ'ব নোৱাৰে। তেওঁলোকে চাকৰি-বাকৰিয়ে কৰিব লাগিব। এনেকুৱা কিছুমান কথা মানে তেওঁলোকৰ মনত নতুনকৈ উদয় হৈছে। কিন্তু, যোনটো কথা থা, একেবাৰে সত্য নহয়। কাৰণ আমি চাবলৈ গ'লে আমাৰ বৰ্ত মান অসমত প্ৰায় সত্তৰ পৰা, আশী লাখ নিবনুৱা যুৱক-যুৱতী আছে। নিবনুৱা যুৱক যুৱতী মানে এনেকুৱা, তাৰে কমেও পঞ্চাছ লাখতকৈও অধিক মানে তেওঁলোক উচ্চ শিক্ষাৰে শিক্ষিত নিবনুৱা যুৱক-যুৱ তী, গতীকে, পঞ্চাশ লাখ যুৱক-যুৱতীক এখন চৰকাৰে পাঁচবছৰতে হওঁক বা দহবছৰতে হওঁক, পঞ্চাশলাখ নিযুক্তি ক্তি, দিয়াটো চৰকাৰী, চৰকাৰী কিবা এটা কাৰ্যসূচীত সেইটো সম্ভৱ নহয়।
হয়, হয়।
সেয়েহে মানে তেওঁলোক যিমান পাৰে সিমান স্বাৱলম্বী হ'বৰ বাবে, বিকল্প যোনবিলাক ৰাস্তা, যেনে খেতি-বাতি হওঁক বা নিজা সৰুকৈ হ'লেও ব্যৱসায় প্ৰতিষ্ঠান, এইবিলাকৰ লগত যদি তেওঁলোক জড়িত হ'বলৈ শিকে, সমান্তৰালভাৱে পঢ়াৰ লগতে, তেন্তে তেওঁলোকো লাভান্বিত হ'ব আৰু আমাৰ দেশখনো বা ৰাজ্যখনো অৰ্থনৈতিক দিশত কিছু আগবাঢ়ি যাব।
হয়, হয়।
কি ভাবে? আপুনি এই সন্দৰ্ভত আপোনাৰ মতামত কেনেকুৱা ধৰণৰ?
ত, এতিয়া, আপুনি যিটো কৈছে, সেইটোৱে এই আৰু
নহয়, বাৰু কথাটো। মই বুজি পাইছোঁ আপোনাৰ মানে বৰ্তমান শব্দৰ ভাণ্ডাৰৰ অকণমান অসুবিধাৰ সৃষ্টি হৈছে, আপোনাৰ মুখৰ পৰা। সলসলীয়াকৈ সেই শব্দবিলাক সৃষ্টি মানে ফুটি অহা নাই, মই বুজিব পাৰিছোঁ কথাটো বাৰু। এনেদৰেই আপোনালোকৰ লগত মানে যি আমাৰ আপোনালোকৰে প্ৰিয়-পৰম বন্ধু বা প্ৰিয় মিত্ৰ, বলুৱাদেৱ আছে। তেখেতে আপোনালোকৰ লগত কথা-পাতি সেইটো কাৰণেই ভালপাওঁ বুলি মোক কৈছিলে। আপোনালোকে বেছিকৈ কথা নকয়, যাৰ ফলত সি বহুত কথা কয়, আৰু সি বহুত লাভান্বিত হৈ যায় মানুহটো।
হয়, হয়।
হয়, তাৰ, তাৰ বিষয়ে আপুনি কিবা ক'ব নেকি? সেইজনতটো আপোনাৰ পৰমমিত্ৰ।
হয়, সি তেওঁ মানে এনেকুৱা এজন ব্যক্তি,
হয়।
যি মানে নিজৰ, বেছি লাভটো বিচাৰে। টো কমাই কমি গলেও আপোনাৰ তাৰ, মানে তেওঁৰ একো নহয় আৰু। বেলেগকৈ কমকে পালো তাৰ একো নহয়, সি মুঠতে সৰহকৈ পাব লাগে।
হয়, হয়। সেইটো ধান্দাটো তাৰ আছে মই সেই কথাটো গম পাওঁ। আৰু সি যে কিবা এটা কামত লগাইছিলে আপোনাক সেই কামটোৰ যোনটো ধনৰাশি, সেই ধনৰাশি খিনি কালি দিনৰ প্ৰায় তিনি মান বজাত তাৰ একাউণ্টত জমা হৈ গৈছে আপোনাক কিমান দিলে নিদিলে মই নাজানো। কিন্তু সেই
হয়, তেওঁ। হয় তেওঁ মোক কৈছে বৰ্তমান লৈকে তেওঁ এ তেওঁৰ একাউণ্টত এতিয়ালৈকে সেই ধনৰাশি সোমোৱা নাই হেনো।
নাই সেইটো সম্পূৰ্ণ মিছা কথা কৈছে, সেই ধনৰাশি কালি আহি পেলাই একাউণ্টত পৰিলহে। এতিয়া মই, তেখেতেটো গম পাই যাব মই লগাই দিছোঁ বুলি, হ'লেও বাৰু একো নাই। কিন্তু আপুনি আপোনাৰ সেই যোনটো পাপ্য ধন, সেই পা প্য ধনটো তেখেতৰ পা সোনকালে বিচাৰি এটা ব্যৱস্থা কৰক।
হয়, হয়। তেওঁক আজি মই সুধিম ভালদৰে। তেওঁৰ মোবাইলটো মই অলপ চাব লাগিব, তেতিয়াহে গম পাম।
হম হয়, হয়। নহয়, সেইটো আপুনি নিশ্চিন্ত থাকক। সেই ধনৰাশি জমা হোৱাৰ কথা তেখেতে কালি নিজেই কৈছে মানে গ্ৰুপত। যে মোৰ ধনৰাশি খিনি জমা হৈ গ'ল বুলি। গোটেই কেইটকা নাই সোমোৱা বাৰু, অলপ কমকে সোমাইছে তেখেতৰ যিমানটো সোমাব লাগিছিল তাতকৈ। হ'লেও মানে কিবা এটা ধনৰাশি হয়তো তেখেতে তিনিশতকৈও অধিক টকা মানে ইতিমধ্যে উপাৰ্জন কৰিছে।
হয়, হয়। কিন্তু মোক তেনেদৰে তেওঁ কৈ দিয়া নাই।
অ।
তেওঁ নাই সোমোৱা বুলিয়ে কৈ আছে বৰ্তমানলৈকে। হয়, হয়।
হয়। এতিয়া, এতিয়া মইটো এটা হিচাপত চাবলে গলে তেখেতে মানে অসমীয়া শব্দ সেই খিনি পঢ়ি পেলাই সম্পূৰ্ণ সেই টো কাৰ্যসূচী কেতিয়াও কৰিব নোৱাৰিলে হেঁতেন, সেইটোৰ মোৰ তেখেতৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। গতিকে, এই কামটোত মানে আপোনাৰ কষ্টটো বেছি হ'ল, তাতকৈ বহু বেছি পৰিমাণে কষ্ট হ'ল।
হয়, হয়, হয়।
মই, মই দেখিছো মানে সি সি সেই কামটোৰ বাবেই মানে নিজে বিচনাত ধুনীয়াকে নিদ্ৰাত মগ্ন হৈ আপোনাক সেই কামত, লগাই থৈ দিয়া অৱস্থাত মই হাতে লোতে ধৰা পেলাইছোঁ, তেনেস্থলতো তেখেতে যদি আপোনাক মিছা কথা কৈছে সেই ধনৰাশি জমা হোৱা নাই বুলি, তেন্তে তেখেতে এটো এটা মহান মহান ভুল কাম কৰিছে বহুত ভুল কাম কৰিছে।
হয়, হয়। তেওঁ বহুত সেইটো ভুল কামেই কৰিছে।
তেখেতে, তেখেতে আৰু বহুত বেছি ভুল কাম কৰে। ইয়াৰ আগৰবাৰ মোৰ মানে যোনটো শেষৰটো আৰু এটা মানে এটা কাম আছিলে, সেই কামটোত তেখেতৰ লগত মোৰ প্ৰায় সাতটাতকৈও অধিক কল মানে নিষ্ক্ৰিয় হৈ গ'ল, তেওঁৰ বাবেই মোৰ সেই সাতটা টাস্কৰ হওক বা সাতটা কলৰ যি ধনৰাশি সেই ধনৰাশি মই পাবলৈ অসক্ষম হলো কিন্তু তেখেতে মানে নিজেও কেতিয়া নিজৰ ভুল স্বীকাৰ নকৰে লোককে ভুল দি থাকিবলৈ বিচাৰে অকল।
হয়, হয়। তেওঁৰ মানুহটো অলপ হয়, হয় তেওঁৰ মানুহটো অলপ তেনেকুৱাই। হয় নে লোকৰ লাভটো তেওঁ দেখিব নোৱাৰে। বেছি লাভ‌।
হয়, হয়। আপুনি যদি পাৰে তেখেতৰ ওচৰত এবাৰ পদাৰ্পণ কৰিব আৰু আপুনি আপোনাৰ যোনটো পায় পোৱা ধনৰাশি সেই ধনৰাশিটো তেখেতক বিচাৰিব তেখে তেখেত তেওঁ মানে যিমান পাৰে সেই ধনৰাশিটো লুকাবলৈ চেষ্টা কৰিব যদিও এটা বহুত কম মূল্যৰ এটা ধনৰাশি। তেখেতে মই জনামতে বৰ্তমানলৈকে তেখেতে সাত হাজাৰতকৈ অধিক ধন উপাৰ্জন কৰিছে তাৰপিছতো তেখেতে যদি সেই তিনিশ নব্বৈ টকা বা ইমান কম পৰিমাণৰ এটা ৰাখি তেখেতে পাবলগীয়া লোকসকলক সেই প্ৰাপ্যটো নিদিয়ে তেখেতে এইটো তেন্তে মহাপাপ এটা কৰি আছে।
হয় হয়।
হয়। আপুনি এতিয়া আৰুতো আমাৰ বেছি সময় নাই আপুনি শীঘ্ৰে তাৰ লগত যোগাযোগ কৰিব আৰু এই বিষয়ে বিতংকৈ ক'ব যে মোৰ যিটো প্ৰাপ্য ধন ৰাখি সেই প্ৰাপ্য ধনটো মোক দে ন নহ'লে মই তোৰ যি খৰ্গ আছে সেই খৰ্গ হৰণ কৰি ল'ম বুলি আপুনি কৈ দিব তাক।
হয় হয় হয় সেইটো আপুনি ঠিকে কৈছে মই তাক তেনেদৰে ক'ব লাগিব। তেতিয়াহে যাতে তেওঁ মোৰ ধনৰাশিটো দিয়ে।
অ। অকণমান যদি আপুনি কঠোৰতা কঠোৰ ব্যৱস্থা হাতত নলয় তেন্তে তাৰ পৰা পইচা উলিওৱাটো অসম্ভৱ কাৰণ আপুনিতো জানেই তেখেতৰ চোকা অস্ত্ৰ আছে মুখতে লাগি এটা গড় খৰ্গ সদিশ তেখেতৰো এডাল খৰ্গ আছে সেই খৰ্গই আপোনাৰ পদ আঘাতো কৰিব পাৰে সেইবাবে আপুনি তাক অকণমান কঠোৰভাৱেই ক'ব যে মোক সোনকালে এই মোৰ ধনৰাশিটো মোক ঘূৰাই দে বুলি।